অঁ
শুনিছনে তুমি অঁ আহিছে ।
অঁ ভালে আছা পিছে?
অঁ ভালে আছো দিয়া । তোমাৰ ভালনে?
অঁ আছো মইও ভালে আছো দিয়া ।
অঁ আজি আমি প্ৰদুৰ্ষণৰ বিষয়ে আলোচনা কঁৰো অকণমান ।
অঁ অঁ নিশ্চয়, প্ৰথমে মোক কোৱাচোন প্ৰদূষন বুলিলে কি বুজা?
অঁ মানে, প্ৰদূৰ্ষণ মানে হ'ল -পৰিৱেশত কুটিকাৰক পদাৰ্থ মিলহৈ বায়ু, পানী বা মাটি দূষিত হোৱা প্ৰদূৰ্ষণ বোলা হ'য়, মানে আমাৰ মাটি, পানী, বায়ু গোটেই কেইটাত কিবা এটা বেলেগ এট টা চবষ্টেণ্ডচ্‌ মিক্সহৈ পেলাই মাটিখিনি প্ৰদূৰ্ষিত বুলি সুকীয়া বুলি কোৱা হয়
অ প্ৰদূ্ষনৰ প্ৰধান প্ৰকাৰ বোৰ কি কি তুমি জানানে মই মানে ভালকে নাজানো সেইকাৰণে সুধিলো
অ ময়ো জানো বাৰু অকনমান প্ৰধানকৈ